অ' শুনি
শুনিছো। তই শুনিছ?
অ', অ' শুনিছো। কি কৰি আছ?
আছোঁ এনে, তই?
আছোঁ আছোঁ।
এই নাই তোক বুলো মই অলপ ভাৰতীয় সংস্কৃতিৰ কথা সুধো মানে আজিকালিত তো ভাৰতীয় সংস্কৃতিৰ কথা বহুতে নাজানেই।
অ', অ' নাজানে। এতিয়া মানে যিবোৰ সৰু ল'ৰা ছোৱালী ডাঙৰে যিবোৰ শিক্ষা দিব লাগে আৰু ভাৰতীয় সংস্কৃতিৰ কথা। সেইবোৰ দিব পৰাই নাই মানে।
এইটোৱে, আচলতে ভাৰতীয় সংস্কৃতি বিশ্বৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধি আৰু অ' বৈচিত্ৰময় সংস্কৃতি হয়। ইয়াৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি থাকে। এতিয়া ভাৰতৰ বিভিন্ন ভাষা, ধৰ্ম, জাতি, পৰম্পৰা, সাহিত্য ত মানে সংগীত, নৃত্য শ শিল্পকলা আৰু যি বন দৰ্শনৰ দি দৰ্শনে ভাৰতীয় সংস্কৃতিৰ অন্য অন্যান্য কৰি তোলে বুলিয়ে তুলিছে বুলিয়ে ক'ব পাৰি।
উম, উম, এই বৈচিত্ৰৰ মাজত ঐক্যই ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আৰু
উম, সেইটোৱে। আচলতে বিভিন্নতা থকাৰ পিছতো সকলো মানুহে মিলি জুলি বসবাস আৰু বা মনোভাৱেৰে ভাৰতীয় সংস্কৃতিৰ মূল মানে সেইটোৱে মূল বৈশিষ্ট্য হিচাপে ক'ব পাৰি।
উম, উম, এতিয়া ভাৰতীয় সংস্কৃতিত বৈশিষ্ট বশিষ্ট যিবোৰ লোক আছে হেওঁলোকক মানে সন্মান কৰিব লাগে আৰু অতিতিক আদৰ কৰা উচিত। সত্যৰ অহিংসা প্ৰেম দয়া আৰু পৰম্পৰা উৎপত্তি সন্মান দেখুওৱা উ, মানে বেছি গুৰুত্বপূৰ্ণ আৰু সেই বস্তুবোৰ।
উম, এতিয়া ভাৰতৰ কি ভাব ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যৰ কি কি থাকিব পাৰে?
এতিয়া এই বৈচিত্ৰৰ মাজত ঐক্য থকাটো মানে বহু যথেষ্ট জৰুৰী আৰু। সেই বস্তুটো। সেয়া ধৰ্মৰ ধৰ্ম প্ৰতি সন্মান দেখাব লাগে, সংস্কৃতিৰ প্ৰতি সন্মান থাকিব লাগে, তেতিয়াহে মানে সেই বস্তু বস্তুবোৰ মানে আগলে মানে থাকিব আকৌ বস্তুবোৰ সংৰক্ষিত হৈ থাকিব। এতিয়া বয়স্কৰসকল সকলৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে, এতিয়া মানে ভাৰত সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা থকাটো একে কথা আৰু এনেকুৱা কথা। অতিথি সেৱা কৰিবও লাগে। মনৰ কথা।
সেইটোয়ে আৰু সমৃদ্ধি সেইটো সাহিত্য সংগীত নৃত্যয় শিৰক। কৰা চিত্ৰকলা। আৰু মানে স্থাপত্য এইবোৰৰ এইবোৰো মানে যাতে পৰম্পৰাটো চলি থাকে। তাৰ কাৰণে কামবোৰ কৰি যাব লাগে।
সেইবোৰৰ ওপৰত সন্মান কৰিব লাগে আকৌ।
উম, হুম।
উম।
এতিয়া ভাৰতীয় সংস্কৃতিৰ বিভিন্ন গুৰুত্বও আছে আজিকালি যেনেকে জাতীয় ঐক্য। বা আৰু সাহিত্য সংহতি। শক্তিশালী কৰে, মানুহৰ মাজত নৈতিক মূল্যবোধ গঢ়ি তোলে। সাংস্কৃতিক মানে সম্প্ৰীতি আৰু ভাতৃত্ববোধো বৃদ্ধি কৰে।
সেইটোৱে এতিয়া সত তৰ সত্য হিংসা এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু।
হেল্ল'।
হেল্ল'শুনিছ?
অ', শুনিছোঁ ক?
অ', অ'সেইটো নৈতিক মূল্যবোধ গঢ়ি তুলিব লাগে সেইটোয়ে তই যিটো। পইচা ক।
হুম, হুম।
দয়া অহিংসা আৰু সহনশীলতাৰ শিক্ষা দিয়ে তেতিয়া।
হম, হুম।
উম, এতিয়া ভাষাৰ ওপৰত গুৰুত্ব দিব লাগে। নিজৰ মানে বিভিন্ন ভাষাৰ ওপৰতে গুৰুত্ব দিব লাগে আৰু তেতিয়া মানে সেই বস্তুবোৰ থাকে। মানুহে সেই বস্তুবোৰৰ ওপৰত জ্ঞান লাভ কৰে সেনেকুৱা আৰু ধৰ্মবোৰ থাকে। থাকিলে তেতিয়া মানে যিবোৰক মানে পৰ্যটন আহে। সেই তেতিয়া সেই ধৰ্মবোৰৰ ওপৰত মানে ৰিচাৰ্চ কৰিব পাৰে আৰু সেনেকুৱা।
উম। এইটোৱে আচলতে ভাৰতত বহু ভাষা, বহু ধৰ্ম আৰু বহু জনগোষ্ঠী একেলগে বস বসবাস কৰে আৰু বিহু, দীপাৱলী, হোলী ঈদ, বৰদিন মানে এইবোৰৰ এটা বিভিন্ন উৎসৱ। স সম্প্ৰীতিৰে উদযাপন কৰা হয় এতিয়া আৰু বিশেষকে নৃত্যৰ ক্ষেত্ৰত। ভাৰত নট্যম, কথক উদিশি। কুচিপুৰী, মণিপুৰী। আৰু আমাৰ অসমৰ সত্ৰিয়া আদি শাস্ত্ৰীয় নৃত্যই মানে ভাৰতৰ সংস্কৃতি সমৃদ্ধি কৰিছে তেনেকে। সংগীতো আছে যোগো আছে আয়ুৰ্বেদ আধ্যাত্মিক চিন্তাধাৰা। ভাৰতীয় সংস্কৃতিক মানে বিশ্বজুৰি বিশেষ পৰিচয় দিয়ে।
অ', আৰু ভাৰতত বিভিন্ন ধৰ্মৰ মানুহে একেলগে বাস কৰে। আৰু নিজৰ উৎসৱবোৰ আনন্দৰে পালন কৰিব পাৰে আৰু সিহঁতে যেনে দুৰ্গা পূজা, দেৱালী। ঈদ, বিহু, হলি আদি উৎসৱ। উৎসৱে ভাৰতৰ সংস্কৃতিক ঐক্য আৰু সমৃদ্ধিৰ পৰিচয়ো দিয়ে সেনেকুৱা কথা আৰু সংগীত নৃত্য তই যেনেকৈ ক'লি সংগীত নৃত্য চিত্ৰকলাৰ। সেইবোৰ থাকিব লাগে আৰু তেতিয়া পৰম্পৰাবোৰ ৰক্ষা হয় আৰু।
সেইটোৱে আৰু ভাৰতীয় সংস্কৃতি আচলতে এটা সংৰক্ষণ কৰিব লাগে। আজিকালি যিটো বহুত মানুহে নকৰে যেনেকে নিজৰ ভাষা। তো মানে এতিয়া ক'ব গলে আমাৰ অসমৰ মানুহ বিলাকে বাহিৰৰ মানুহ এজন অহাৰ লগে, লগে অসমীয়া কেতিয়াও ক'ব নোখোজে। যে সিহঁতৰ ভাষাটোহে ল'ব লাগে। আচল মতে এইটো এটা ভুল ধাৰণা আহ নিজৰ ভাষটোক এয়া এৰি দিব নালাগে তেতিয়া, যদি আমি নিজৰ ভাষাটোৱে এৰি দিওঁ তেতিয়াাহ'লে ভাৰতে সংস্কৃতি ক'ত থাকিব।
সেইটো এতিয়া মানে চাব গ'লে ইণ্ডিয় ভাৰততহে এই বস্তুটো আছে। কিন্তু এতিয়া বাহিৰত গ'লে তই চাইনা যাওক যদি লাভ পা সিহঁতে আমাৰ ভাষাোৰ কেয়াও বুজি নাপায় সিহঁৰ ভাষ কবই লাগিব সেনেকুৱ কথা।
সেইটোৱে মানে ভাৰতত ভাৰতত চবতে থকা আছে, আমাৰ অসমৰ বাহিৰে। ভাৰতৰ বাকী অ চাইনা সকেই যেনেকে কলি এতিয়া আমেৰিকা শা চবতে ইণ্ডিয়াৰ বাহিৰত গ'লেও তোৰ মানে আমেৰিকা হওক যতেই নহওক তোৰ নিজৰ সিহঁতে নিজৰ ভাষাটো কেতিয়াও এৰি নিদিয়ে। ত সেইটোয়ে ভাল
জানিবই লাগিব নহ'লে তাতে যাব নোৱাৰো আৰু সেনেকোৱা কথা।
সেইটোৱে আজিকালি যিটো মানে বহুত মানুহে নকৰে আচলতে ভাৰতীয় সংস্কৃতি অকল নিজৰ ভাষা বুলিয়ে নহয়, সাহিত্য আৰু পৰম্পৰা সকলোকে সন্মান কৰি ধৰি ৰাখিব লাগে।
অ', সেইটোৱে এতিয়া আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ পিছতো, ভাৰতীয় সংস্কৃতিয়ে নিজৰ পৰম্পৰা আৰু মানে মূল্যবোধ সংৰক্ষণ কৰি আহিছে আৰু। এতিয়াও মানে সেই বস্তুটো যোৱা নাই, মানে এতিয়া যদি মানে বস্তুটো সংৰক্ষণ কৰি নাৰাখে তেতিয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত মানে এটা মানে প্ৰব্লেমৰ সৃষ্টি হ'ব আৰু সেনেকুৱা কথা।
তাকেই লোক
তেওঁলোকে একো বুজিয়ে নাপাব কি হয় ভাৰতীয় সংস্কৃতি কি কি আছিলে আগতে। কি নাই সেইবোৰ একো নাজানিব আৰু সেনেকুৱা কথা।
সেইটোৱে মানে লোক সংস্কৃতি লোক সংগীত আৰু শাস্ত্ৰীয় কলাৰ সংৰক্ষণো কৰি ৰাখিব লাগে। বা ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ যত-যত্নও ল'ব লাগে। তেনেকে আৰু সকলো ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি সন্মান মানে, সম-সমানে সন্মান কৰিব লাগে উচ্চ নিচ কাকো কৰিব নালাগে।
অ', নালাগে এই বস্তুটো। সেই বস্তুতটো থাকিলে মানে আহি যায় আৰু মানে বহুত কথা আহিও যায় সেনেকোৱা কথা।
উম সেইটোৱে মানে ভাৰত ভাৰতীয় সংস্কৃতি আমাৰ দেশৰ গৌৰৱ পৰিচয় আৰু শক্তি হয়। ইয়াৰ মূল ভিত্তি হৈছে ঐক্য। সহনশীলতা মানৱতা আৰু পৰম্পৰাৰ মানে সন্মান। আধুনিকতাৰ মানে লগত খোজ মিলাই আগবাঢ়িলেও নিজৰ মানে, সংস্কৃতি ভাষা ঐতিহয় সংৰক্ষন কৰাটো আমাৰ সকলোৰে দায়িত্ব।
উম উম। আৰু ভাৰতীয় সংস্কৃতিয়ে মানুহক নৈতিক সামাজিক আৰু সংস্কৃতিৰ সমৃদ্ধ মানে কৰায় আৰু। শান্তি ঐক্য অহ ঘৃণাাবোধ আৰু মানৱতাৰ শিক্ষা দি এখন মানে উন্নত সমাজ গঢ়ি তোলাত সহায় কৰে। ভাল মানে সেইটো থাকিলেহে মানে পিছলে মানে ভাল হ'ব আৰু বস্তুবোৰ।
উম সেইটোৱে মানে। নিজৰ মানে এতিয়া আ আজিকালি মানে ল'ৰা ছোৱালী বিলাকেতো আধুনিকতাটো বেছি মানে। ভাৰতীয় সংস্কৃতিতকে।
উম, উম,
সেইটো কাৰণে নিজৰটো এৰি দিব নালাগে আচলতে।
অ, নিজৰটো থাকিলেহে মানে তেতিয়া পৰ্যটন আহি আমাৰ কি বস্তু টো কি হয়, ভাৰতীয় সংস্কৃতি কি হয়, অসমৰ। ঐতিহাসিক মানে বস্তুবোৰ কেনেকুৱা কি হয়। সেইবোৰ জানিব পাৰে তেতিয়া এতিয়া আধুনিকতা বেছি ল'লে মানে সেইটো বেয়াক। অ, বাহিৰৰ দেশবোৰে কিন্তু সেই বস্তু এৰি দিয়া নাই সেইটো ভাল, এতিয়া সিহঁতৰ তাতে গ'লে কি বস্তু কেনেকুৱা কোনটো বস্তু টো, মানে সংৰক্ষণ কৰি ৰাখিছে প্ৰাচীন কালত কেনেকুৱা আছিলে। সেই বস্তুটো তাতে গম পাই, কিন্তু আমাৰ ইয়াতে বহুত মানুহে মানে গমেই নাপায়। বা কি বস্তু কি হয়।
সেইটোৱে মানে আয়ছা
ইংলেণ্ডৰ এইবোৰ আহি আছিলে যে ব্ৰিটিছসকলে আহিছিলে। এতিয়াতো আধা মানে ভাৰতীয় সংস্কৃতি নষ্টে হৈ গৈছিলে, সিহঁতে মানে জানে কি আমাৰ ইয়াৰ বস্তুবোৰ। কিমান মানে মূলবান হয়, আধা বস্তু সিহঁতে লৈয়ে গৈছিলে সেনেকুৱা কথা।
সেইটোৱে আচতে ভা সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলিয়ে ক'ব পাৰি।
উম,
এতিয়া ধৰ পুৰণি ভাৰ ভাৰত যেনেকে বুৰঞ্জী যেনেকৈ। অ, অভিযানৰ আহ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰ বুৰঞ্জী হয়।
উম,
আৰু বিশেষকে এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে।
উম, উম,
ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শৰে জীয়াই ৰা মানে সমন্বয়ৰ আদৰ্শ। ঘৰে জীয়াই আছে ত' এই সংস্কৃতিৰ সমনয় ইয়াৰ। ইমান গ, গম গ হৈছে যে ইয়াত বিভিন্ন ধৰণৰ। মানে মূল থা, থাৱৰ মানে কিছুমান কৰাটো। প্ৰায় টান হৈ গৈছে আজিকালি।
সেইটোয়ে এতিয়া মানে ভাৰতীয় সংস্কৃতিয়ে সামাজিক সমৃদ্ধি। সম্প্ৰীতি বজাই ৰাখে পৰ্যটন আৰু অৰ্থনীতিক উন্নয়নখনত সহায় কৰে। সেইটো ভাল মানে। পৰ্যটন তেতিয়াহে মানে ভাল আৰু স অৰ্থনীতি উন্নয়নো হয়। আমাৰ দেশৰ উন্নয়ন হ'লে আৰু ভালেই আৰু বস্তুটো।
সভ্যতা আৰু সংস্কৃতিটোত তাই যদি সমানে ৰখা যায় তেতিয়াহে, আচলতে ভাৰতীয় সংস্কৃতিত। টো, আমাৰ আগবাঢ়িব।
অ, আগবাঢ়িব বস্তুটো।
ৰাখিব লাগে মানে বেছি মানে আধুনিকত যাব নালাগে বস্তু।
সেইটোৱেই সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু। ৰূপ দিয়াত সহায় কৰে, আচলতে তেনেকেই ভাৰতীয় সংস্কৃতিটো ধৰি ৰাখিব পাৰি যেনেকে। ভাষা সাহিত্য। এইবোৰ সকলোবোৰ মানে ধৰি ৰাখিলেহে ভাৰতীয় সংস্কৃতিতো আমাৰ আগ
অ, অ, দে দে হ'ব দে।